কি খবৰ বন্ধু
ভাল খবৰ তোমাৰ কি খবৰ বন্ধু
আছো দিয়া ভালে
কি কৰি আছা
এনে অলপ বিচনাখনত। তে পঢ়ি লৈছো তুমি কি কৰিছা
মই অ বিচনা হতে বাগৰি আছো
আচ্ছা আ ঠিকে আছে দিয়া বাৰু কিনো কৰিবা আৰু
উ বাকী আমাৰ সেইটো খবৰটো কি হ'ল পিছে
অ নহ খবৰটো তেনেকুৱা একো নাই দিয়া বৰ্তমান সেইবিলাক কথা আমি পাতি দিয়া ভালকে লগ পালে নহয় জানো অ এটা বিশেষ কাৰণতে তোমাৰ লগত কথা পাতি আছো ৰবা
উম বন্ধু
হেল্ল'
হেল্ল'
উম শুনি আছো
মেলা পৰা লাফালে ন গাম বাকী তোমাৰ এইবোৰ কেনেকোৱা চলি আছে
হেল্ল'
হেল্ল'
হেল্ল' অ শুনি আছো মই কোৱা
হেল্ল'
মই শুনি আছো কোৱা
উম মানে কৈছিলো কালি কিবা যাবানে ক'বাত
অ অহাকালি মই যাব নোৱাৰিম অহাাকালি মোৰ অলপ অসুবিধা হ'ল কালি মই ঘ ততে থাকিব লাগিব
উম
অহ কালিতো নহ'ব মই কিবা এটা প্ৰব্লেমত ফচি গলো গতিকে তাকে মই অহা কালি যাব নোৱাৰিম
তে কালি আহিবা নেকি
কালি যাব নোৱাৰি মোৰ কিবা এটা অসুবিধা হ'ল
ক'ত যাব তুমি এতিয়া
মই নাযাও ঘৰতে থাকিব লাগিব মানে ধৰা কোনো নাই ন ঘৰত নাথাকিব মানুহ
উম উম
সেইটোৱে
কালি বা সেইটো নেকি হে তাকে মই ভাবিলো নাই তাকে মই বুলি ভাবিলো এনেই কালি গলে মানে মই ক'তবা অলপমান যাব আছিলে ত তুমি মোৰ লগত যাব পাৰিলা হয়
পৰহি যাও পৰহিটো মই ফ্ৰী আছো পৰহি ধৰা
নাই নাই মাই মোবাইল এটা ঠিক কৰিব আছে
অ আচ্ছা আচ্ছা তুমি তাতে দি দিবাচোন আমাৰ মই এই তিনিআলিতে তাতে কৰি লবা ভাল হ'ব মোৰ
নাই নাই নাই তাতে গৈছিলো আজি নহয় ঠিক নহয় আজি তাতে।
হয় নিকি?
মই আগতে গৈছিলো ত
হয় নেকি?
ৰোক আৰু
আহ ঠিকে আছে দিয়াচোন বাৰু
পিছৰবাৰ আগলে কিবা ভাবিলা নে কি কৰিম বুলি
কিহৰ কথা ক'লাবা তুমি?
হুম!
কিহৰ কথা কলাবা তুমি
মানে আমাৰ ডিগ্ৰীটোতো খতমেই হ'ব
উম সেইটোৱে মই ভাবিছো কিবা অলপ
আহ জব চব তেনেকৈ কিবা কিব কৰি কেনে হেৰি কৰিম বুলি ভাবিছো। ব্যৱসায় কৰাৰ মোৰ বৰ ইচ্ছা কিন্তু টকা পইচা বৰ্তমান হাতত নাই।
তাকেতো মোৰোতো সেইটোৱে কথা চলি আছে চবৰে এটাই দিগদাৰ টকা- পইচাৰ দিগদাৰ।
সেই দুয়ে এটকা পইচাটো অলপ লাগে মানুহৰ জীৱনত
তাকেতো কি কৰা যায় এই পইচাটো কেনেকৈ অনা যায়
সেইটোৱে তাৰ কাৰণে ধৰা আমি আৰম্ভণিতে কিবা অলপ কাম চাম কৰি কেনে গোটাব লাগিব, তেনেকে লাহে -লাহে অলপ অলপ লগাব লাগিব। দিয়া চোন, নহয় জানো
উম তাকে তো কোৱাচোন কিবা কৰা যায় যদি?
সেইটোয়ে মইতো ধৰা বিচাৰি আছো তেনেকুৱা কিবা এটা।
মানে বেছি নহয় কমতে চোৱা মানে ঘৰত থাকিও মানে কমাব পাৰি সেনেকুৱা কিবা চোৱা ভাল লা কিয় নালাগে অলপমান হ'লেও কথা নাই।
এনেকুৱা নালাগে নহয় বাহিৰত ওলাই যাব পাৰিলেতো কথা নাই
তাইলৈ বেলেগ কিবা এটা কৰিলে ঘৰত কৰিলে একো বেয়া কথা নাই বাৰু বাহিৰ ওলাব লাগিব সেইটো
সেইটো হয় কিন্তু ধৰা ঘৰতে বহি থাকিবও ভাল নালাগে ন।
সেইটো হয় বাৰু এনে আজিকালি কি কৰাটো বেছি ভাল সেইটোৱেটো মেন কথা অ এনেকুৱা গ এজন মানে কোনোবা দেখাই দিয়া মানু্হ এজন থাকিলে
অন্তটো ধৰা আমি নাই নাই দিয়াচোন সেইজন বাৰু নাই লগত লগত বাৰু সেইজন নাই
তাকেতো এতিয়া নিজে বিচাৰিব লাগিব ৰাস্তা
উম সেইটোতো ভাবিলে নিজে বিচাৰিব লাগিব আৰু নো কি আছিল
তাকে তো বন্ধু উপায় নাই কি বা কৰা যায় আজিকালি যি ব চলি আছে। দিনকালবোৰ।
এইটোয়েটো।
দিনকালবোৰ যাবকা দিন কাল দিনকাল হ
সেইটোয়ে মোক কিবা এটা লাগিছিলে ৰবা, তেনেকুৱা যাতে সংস্থাপন এটা লাগে য তাতে মই ধৰা কিবা এটা পাই থাকো।
চেলৰি হিচাপে।
হুম হুম কি কলা কি কলা?
বুজা নাই তোমাৰ তোমাৰ কথাষাৰ বুজা নাই ন।
সেইটোয়ে ৰবা মানে কি অ সংস্থাপন লাগে আৰু এটা।
লাগাটোতো লাগে বাৰু এইটো মানে মই ভাবি আছিলো, আমাৰ মানে সেনেকুৱা এটা কাম এ তোমাৰ মানে দল এটা থাকিলে সেনেকুৱা।
হুম।
মোক কথাটো বুজি পাইছা নে তোমাক কি কব বিচাৰিছো মানে, তেনেকুৱা তেনেকু দল এটা থাকিলে মানে আমাৰ বহুত মানে সহায় হয় বুজি পাইছা নহয়? ইজনে সেইজনক সহায় কৰিব পাৰি।
ইজনে আনজনক সহায় কৰি আগুৱাই নিয়াত
তাকে সেইটো যদি কৰিব পাৰেও আমি।
হুম।
মানে অলপমান ভাল হয় অ মানে দলটো অলপমান ভাল ওলাব লাগিব বুজিছা
হু হু
যিহেতু এবছৰ আছে আমাৰ দলটো বৰ্তমানৰ যোনটো দল আছে। সেইটো অলপমান ভাল কৰিব লাগিব কাৰণ এইটো দলত থাকি মোক একো হেৰি লগা নাই আগে পিছে যে আমাৰ কিবা হ'ব বুলি
বৰ্তমান
সেই আশাটো আশাটো কম।
সেইটোৱে আৰু ধৰা কিছু সময়ত মানে তেওঁলোকেও অলপ পাল্টি মাৰি দিয়া নিচিনা কৰে।
অ তাকেইতো চবে নিজৰটো বুজি পায় ন আজিকালি।
ত উদাহৰণ হিচাপে আজি দিনটো
আজিকালি চবে নিজৰটোও বুজি পায় ন
ত পাৰা উম বুজিছ জুনিয়ৰ
কিবা এটা কলে বেয়া পায়। ধেমালি বুলি বস্তু এটা বুজি পাব লাগে বাৰু।
ধেমালি নহয় দিয়াচোন আমি ধৰা শুদ্ধ এটা সঠিক হেৰি এটাৰ বীজ
উম। কিন্তু কিছুমান মানুহ থাকে ন ম গাত লগাই লৈ একদম। মানে একো কব নোৱাৰি। নিজে কিন্তু বেলেগক ক'ব। নোৱাৰিব কিন্তু আমি কিবা এটা কলে বেয়া পায়। তেনেকুৱা ধৰণৰ মানুহ থাকে ন তেনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় দূৰতে থাকিব লাগে।
সেইটোয়টো ধৰা তুমি একো নাজানাই ওপৰতে ওপৰতে চিঞৰি দিলে বেয়া লাগে ন।
উম তোমাক যদি বেয়া লাগিছে তুমিও চাব লাগিব ন মই কিবা এটা ক'লে আনজনক। বেয়া নালাগে যে। তুমি নিজৰটো ভাবিলে অকল নহ'ব নহয়। তোমাক বেয়া লাগিছে। তোমাক বেয়া লাগিব পাৰে কোনো বে আনক বেয়া নালাগে নেকি। সেইটো চাব লাগিব ন। চাই চিন্তি কথা পাতিব লাগিব। চব চাৰে যদি তুমি এটা কথা টানি লৈ যোৱা সফালে। কেনেকুৱা চলিব এইটো নহ'ব নহয়। এতিয়া এইবোৰ এইবোৰত লাগি থকা দিন গুচি গৈছে এতিয়া আৰু এতিয়া এইবোৰ দিন গুচি গৈছ বুজিছা।
উম হম বুজিছো বাৰু।
ইয়াতে বুজিয়ে নাপায়। কিমান বুজাব আৰু কৰা হয় কি নাই।
পৰাপক্ষত আমি যিখিনি পাৰো কৰিলোঁ।
উম পিছে কি বনাইছে আজি।
আজি তেনেকে একো বনোৱা নাই ৰবা আজি নিমন্ত্ৰণ আছে।
উ কত।
আহ আমাৰ ওচৰৰেৰে মানুহ ঘৰ তাত আহ নিমন্ত্ৰণ জনাইছে ল'ৰা এজনৰ জন্ম। উপজাৰ দিন যিহেতু উপজাৰ দিন যিহেতু।
উম চবকে মাতিছে।
এ অলপ ভাত কাক মাতিছে। উম সেইটোৱে চাওঁ ৰ বাৰু মইতো মোৰ মন নাই আচাবতে।
কি কি কেতিয়া যাবা।
অলপ টাইম আছে যামেই আৰু অলপ টাইম আছে যামেই আৰু বাৰু।
কিবা উপহাৰ আনিলা নে।
অহাৰ আনিছে আনিছে মই তেনেকে একো যোগাৰ কৰা নাই। কিন্তু আনিছে ঘৰৰ মানুহ আনিছে।
অ বাৰু এজনে দিলেও বাৰু বহুত হয়।
সেইোৱে সেইটোৱে সেইজয়ে ঠিক হৈছে।
তোমালোকৰ এই ঘৰৰ লৰাটো যাব নেকি।
উম তাকতো সম্ভৱ নহ'ব দিয়াচোন। চাওল মই মোৰ নিজৰে যাবলৈ ইচ্ছা নাই।
তোমালোকৰ বাৰাণ্ডাতে ন।
উম উম কোৱাতে।
ঠিকে আছে বাৰু। সেনেকুৱা মিলি জুলি থকা ভাল। অ সেই সেই ল'ৰা। নেকি সেই ল'ৰাটো নেকি দোকানত থকা ল'ৰাটো।
অ অ ঠিক কৈছা।
ল'ৰাটো ভাবো স্কুল যায় কি নাই।
যাই যাই।
তাকেইতো। লৰাটো কিনি থম দোকানত ভাল নেকি।
উম ভাল ভ ভাল ভাল।
আহ মই হলো অকল দোকানতে বহে নেকি।
নাই নাই পঢ়া শুনাও কৰে।
মই বেছিভাগ দোকানতে দেখা পাওঁ ন।
উম তুমি ধৰা ইমান অহা নাযায়তো আৰু সেই সময়ত।
অ এইটোৱে হয় বাৰু মই মানে এনেকুৱা টাইমত যাওঁ এনি টাইম তাক ঘৰতে দেখা পাওঁ।
উম সেইটো হয়।
তাছে তাই দেউতাক আৰু মাকে আছে ন।
অ উম উম ঠিক কৈছেটো।
কছো আছো। কালি মানে কি ক'লা তুমি?
কালি আহিবা যদি সময় পোৱা অলপ।
অহ অ তোমাৰ মহা আৰু মাহী কেতিয়া যাব?
এটা বজাত যায় এটা বজাত যায়।
আহিব আহিব কেইটাত।
জানাই ছোন ছাৰিটা মান বজাত আহে এবা
ছটাত।
চাৰিতা।
দিয়া গলে জনাম দে দিয়া বন্ধু ৰাখো।